হেল্লো! হেল্লো!
অ ক।
অ কি কৰিছা?
এই গুমাই গৈছলাম,
অ তুমি বেংগলী নেকি?
হয়।
অসমীয়া ক'ব নোৱাৰা?
পাৰি।
অ'। তো কোৱা অসমীয়াতে।
নাই মই বেংগলীতে কম।
কিবা কৰি আছা নেকি?
একো কৰা নাই শুই আছো।
ইমান জল্দি শুই যাবা? এঘাৰটা বাজে মাত্ৰ।
অ', ৰাতিপুৱা আকৌ উঠি বৈ লাগিব নহয় সোনকালে।
ক'ত যাবা ৰাতিপুৱা উঠি?
ৰাতিপুৱা ঘৰৰ কাম আৰু সংসাৰ গমেই পোৱা নহয়?
অ'। মই ভাবিছো মৰ্ণিং ৱাকত যাবা নেকি?
নাই সেইবোৰ আৰু আমাৰ নহয়। আমাৰ ঘৰতেই মৰ্ণিং ৱাক হৈ যায়।
তাৰ পিছত ভাত খালা?
খালো।
কিহেৰে খালা আজি?
আজি পনীৰ পনীৰে খালো।
কিহেৰে খালা?
পনি।
অ'।
কোনে কথা পাতি আছে?
এই আমাৰ ঘৰত এটা পোৱালি আছে। সি এনেই অকলে অকলে কথা পাতি থাকে। ওৱালৰ লগত, নহ'লে ঘৰৰ বস্তুবিলাকৰ লগত বুজিছা?
বুজিছো।
ত' মাতটো শুনি পোৱা যোৱা নাই ভালকে?
শুনি পোৱা যোৱা নাই? এই চবেই শুই গ'ল যে সেইকাৰণে আস্তে আস্তে কৈ আছো।
অ'।
ডিষ্টাব পাবলে নাই।
জল্দি শুই যোৱা মানে তোমালোক?
অ'। ভাত খালে? কিহেৰে খালে?
আমি, মই।
অ'।
মই মাছ দি খালোঁ, মাছৰ জোল।
মাছৰ জোল নে কি?
পিছত ভাত কেৰেলা ভাজি ভাত দালি এইবিলাকেৰে খাই দিলো আৰু আজি।
মাছৰ জোল কেনেকে বনালে?
মাছৰ জোল? মাছৰ জোল
অ'।
হয়। ফাৰ্ষ্টটো মাছ কেইটা বজাৰৰ পৰা আনিছিলে কাটিয়ে আনিছিলে। পিছত সেইবিলাকক ধুই পেলাই হালধি ল হালধি নিমখ লগাই থৈ দিছে। অলপ টাইমৰ কাৰণে ঢাকি পিছত মাছ বিলাকক ধুনীয়াকে ভাজিছে। ভাজিছো মানে অলপ পিছত, মই বনাই মানে মোৰ মায়ে বনাইছে। ভাজি কিনে পিছত
তুমি বনাব নাজানা?
নাই এইটো মানে মাছ ন, ত মাছটো মানে মায়ে ভালকে বনাব ব পাৰে, তাৰ কাৰণে মানে মায়ে বনালে আৰু। মাই বনাইছে মই মানে চাইছো আৰু কেনেকে বনাই। সেইটোৱে মই কৈ আছো তোমাক। তুমিও কেতিয়াবা কেতিয়াবা তেনেকে বনাব পাৰিবা আৰু। হেল্ল। হেল্ল।
হেল্ল।
শুনিছানে?
শুনিছো শুনিছো, কৈ থাকা।
অঁ। পিছত অহ কেৰাহিত তেল দি পেলাই, তেলটো গৰম কৰিব লাগে পিছত তাতে তাতে জিৰা দিয়ে, তেজপাত দিয়ে। সেইবিলাক দি পেলাই তাতে মছলা দি দিব লাগে। তেনকা জিৰা, ধনীয়া জলকীয়া সেইবিলাকৰ এটা পেষ্ট বনাই লৈছিলে পিছত দি দিছে আৰু তেলটো। দি পেলাই তাতে হালধি দিছে দি পেলাই ভালকে আৰু ভাজিছে আৰু মছলাটো, পিছত তাতে আমাৰ মাছত আকৌ আলু দিয়ে আৰু বেঙেনা দিয়ে। অ আলু আৰু বেঙেন বিলাক আগতে মানে ফ্ৰাই কৰি থব লাগে অলপ। পিছত মছলাটো দি দিছে। আলু আৰু বেঙেনাটো দি পেলাই ভালকে আৰু মিলাইছে। মিলাই অলপ টাইম ঢাকি ঢাকি ভা ভাজি বনাইছে। বনাই কিনে পিছত তাতে পানী ঢালি দিছে। পানী ঢালি দিয়াৰ পিছত যেতিয়া নেকি পোৰা ভালকে একদম ঝোলটো হৈ গৈছে না, তেতিয়া মাছ বিলাক দি দিছে। তাৰপিছত হৈ গ'ল আৰু মাছৰ জোল। পিছত ঠাণ্ডাৰ দিনত আকৌ ধনীয়া পাত দিব পাৰি।
তাৰপিছত খায় ললে ন?
অঁ এতিয়াতো ধনীয়া পাত পোৱা নাযায়, তাৰ কাৰণে নিদিলে।
উম।
পিছত তেনেকে বনাই কেনে ৰাখি দিছে। পিছত আকৌ ভাত কেৰেলা ভা জি বনাইছে দালি বনাইছে, পিছত সেইবিলাক দি আৰু দুপৰীয়াৰ খোৱাটো খালোঁ।
অ
উম আৰু তেতিয়া আকৌ মাছৰ জোল আছিলে মাছ আছিলে সেইটো দিয়ে খোৱা হৈ গ'ল আৰু চবৰ
অ ভালে হল
অঁ আমাৰ মানে এই ৰাতিপুৱা দুপৰীয়া যিটো বনাই সেইটো দিয়ে আমি ৰাতি খাই দি, বেলেগ আৰু বেলেগকে ন এই কি গেছৰ দাম হৈছে গেছ চিলিণ্ডাৰৰ ইমান দাম অলপ মানে আউ তেনেকে বনাই লৈছো টেক্সটো বাচি যায় ন
অঁ অঁ ঠিকে আছে।
অঁ তাৰ কাৰণে মানে দু এবাৰ ৰান্ধিকে মানে দুবাৰ খাই দিয়ে। খাই দিয়ে আৰু আমি খাই দিওঁ আমি।
উম উম
উম পিছত আকৌ কেতিয়াবা মোদীয়ে কৈ থাকে নহয় চিলিণ্ডাৰ পোৱাই নাযাব তেনেকে একদম তাৰ কাৰণেও অলপ মানে কমকে কেনেকে ব্যৱহাৰ কৰিব পাৰি তেনেকে মানে কৰি আছো আৰু চত তুমি আজি কিহেৰে খালা অ কণীৰে খালা কৈছিলা তো
অ কণীয়ে খালোঁ।
আজি দোকান যোৱাৰ
দালি বনাইছিলো গৈছিলো
অ কি কৈছিলা?
দালি বনাইছিলো
অ আৰু কোমৰা
আৰু কোনি
লাও পাত বনালা লাও
লাও পাত অ লাওঁ পাতৰ জোল বনালো
হা
লাও পাতৰ জোল বনালো
অ তোমালোকৰ ঘৰত আছে ন লাওঁপাত
অ ঘৰত আছে তাৰে পৰা আনিছিলো
আচ্ছা
কেইতামান
ঠিকে আছে গছৰ বস্তু খাবলে বেলেগ টেষ্ট ন
অ খাৰ নোহোৱাকে উ বেলেগ আমেজ লাগে
তাকে তেনেকুৱা খাৰ নোহোৱা বস্তুবিলাক খালেই মানে ভাল আজিকালি
উম।
যি পাচলিৰ দাম হৈছে, আজিকালি চব্জি আৰু চব সাৰৰ্দি সাৰৰ্দি বস্তুবোৰ আ ছে সাৰ দিয়া বস্তু বোৰ পোৱা যায়।
অম্বুপাচী আৰম্ভ হ'ল ন।
অঁ আজিৰ পৰা হ'ল ন, কিমান দিন আছে?
অঁ, পাঁচ দিন।
তাপিছত শেষ হব।
কামাখ্যা মন্দিৰত একদম সাধু সন্ন্যাসী যি ভিৰ লাগিছে। বহুত বেলেগ বেলেগ ঠাইৰ পৰা‍, বহুত ভাল সন্যাসী আহিছে, মোবাইলত পাই আছো।
বাইশৰ পৰাই অহা ষ্টাৰ্ট হৈ গৈছে একদম। বাইশ নহয়, এসপ্তাহ আগৰ পৰাই আহি থাকে। তেতিয়াতো মন্দিৰ বন্ধ হয়, পিছত আম্বাবাচি শেষ হলে মন্দিৰ খুলিব ন।
অঁ অঁ। এইকেইদিন আৰু আমাৰ ঘৰৰ যে পূজা ভাগ সেই পূজা ভাগ
তুমি শুই থাকা ৰাখিছো।